হেল্ল'
অ কি কৰিছ
এ আছো এনে। অ
ধুনা অকণ দিছো চাহ লগত এইয়া ভুজিয়া আনিলে চিঙৰা আনিলে
অ
বেচেৰা অ এয়া কচৰি আনিলে সিহঁতি খাই কৰি লৈ মই বোলো ধূনা অকন দি লওঁ এই ধূনা দিবলে লৈ ছিলো
অ সন্ধিয়া হলেই নহয় ময়ো এ আছো সন্ধিয়া কাম কেইটা কৰিবলৈ অলপ বহি লৈছো
অ
অকন বনাব লাগিব এতিয়া
অ
পিঠা কেইটামানো বনাম বুলি ভ পিঠা কেইটামানো বনাম বুলি ভাবি ভাবি আছো বৰা চাউলৰ পিঠাগুৰি কেইটামান আছে এই বৰা চাউলৰ পিঠাগুড়ি কেইটামান আছে
অহ।
এই তাকে ঘিলা পিঠা কেইটামান বনাই খাব লাগিব চাহৰ লগত।
অ এতিয়া সন্ধিয়া মানে সেইটো হ'ব আও অ আহ শুনচোন।
কি? অ কৰিব লাগিব। এ ভালকে পানী হোৱাই নাই যে। পথাৰত যে।
অ বৰষুণতো ভালকে হোৱা নাইকিয়া এইফালে।
পানীয়ে হোৱা নাই সেইটো কাৰণে ৰুব। পৰা নাই।
অ।
তথাবিও কিছমান মানুহে কিছুমান মানুহে মেচিনৰ পানী দি ৰুইছে।
অ।
এই আমাৰ এবিঘা তেনেকে মেচিনৰ পানী দি ৰুলো আও।
অ। আমাৰও সে ভালকে পানী উঠাই নাই। তাকে বোলো এইবাৰ দুবিঘা কৰিম বুলি ভাবিছো শালি। খেতি।
অ। অ কি কি ৰোঁ।
এ সেইয়া মই বোলো বৰা ধান কেইটামান লগাম বুলি ভাবিছোঁ।
অ।
তাত আৰু বোলো এ শালি খেতিকে এয়াকে কৰিম আও।
অ অ বৰা অ বৰা জহা এবিঘা তেনেকে কৰিবি। অ আহ আহ কৰিছিলো, দুবিঘা কৰিলো।
অঁ দুবিঘা কৰিছিলে, অ কিমান মান পালি?
অ বিশ মুন মান পালো আও।
অ।
কেটামান পালো।
অ' আমাৰো সে ডেৰবিঘা কৰিছিলো। অ পালো আৰু কেইটামান। অ ভালেই হৈছে যেনিবা। বেয়া হোৱা নাই। এ দি কৰি লৈ পেলাই সে পঁচিশ মোন মান ৰ'ল আৰু।
অ এ কৰি থাকিব লাগে খেতি। ঘৰতে চাউল কেইটা থাক কিনে?
অহ। আজি ৰাতিলে কি বনাবি এতিয়া?
ৰাতিলৈ মই আজি হেৰি মাংস অলপ আনিছে
অহ।
তাকে ক'লা কচু লগত বনাম বুলি ভাবিছো আও।
অ' ঠিকে আছে।
ভাত লগত মাংস।
অ' খাওঁ মাজে -মাজে। এতিয়া কচু নাইয়ে আগতে বাৰীত- এতিয়া আছিলে। ক'লা কচু। তাৰ পিছত সিদিনাখন ভিনদউয়ে হেয়া হেৰি ঔষধ মাৰি দিলে যে।
আহ
কচু খিনিও এতিয়া মৰি গ'ল, আকৌ উঠিছে। হলেও, এতিয়া খাবলৈ ভয় লাগে নহয়।
অ নেখাবি এতিয়া।
অ' আকৌ বৰষুণ-চৰষুণ পৰি ভালকে হলে তেতিয়াহে খাব পৰা যাব আৰু
অ
এতিয়া খাবলৈ ভয় লাগে।
উম। নেখাবি এতিয়া।
খাওঁ
অ' তেজৰ কাৰণে ভাল নহয়। অ বইল কৰি পিটিকা কৰি তাত হেৰি টেঙা হ'ব কাৰণে মচন্দুৰী পাত অকণ দি দিবি। মচন্দুৰি পাতটো খোৱা ভাল পেটৰ কাৰণে।
অ' পেট কা- কাৰণে ভালেই।
পেটৰ দিগদাৰ হয়। থাকিলে মচন্দী পাত ো এনেকে চাটনি বনাই খাই দিব লাগে ভাল হৈ যায়
এনেকে আকৌ এতিয়া ঘৰৰ এয়া বাৰীখনৰ এইখিনিতো সে হাল বোৱাই থৈছে আকৌ কি কিবা খেতি কৰিব ভিন্দ তাৰ পিছ তাৰিত এতি আকৌ ভেন্দি চেন্দি এইবিলাকতো লাগিয়ে আছে বাৰু
অ ভেন্দি লাগিছে
তহঁতৰ লাগিছে নে নাই
আমাৰ আমাৰ লাগিছিলে এই মাজতে কি ছিগিলো যে এতিয়া মানে ফুলিছেহে আকৌ
অ আমাৰ মানে খাইছো বেচিছো ধঢেৰ লাগিছে
অ হয় নেকি আহ এই ঘৰ আহ লৈ আহিম যে কেইটা পানী মই আৰু বেছি বি ৰোৱা নাই ভেন্দি গছ দুজোপা মান আছে যেন তেনে মানে এসা জ এসা জলাই থাকে অ
অ এ কম মানুহ আৰু নিজৰ ঘৰত খোৱাতটো ওলাই থাকে অ
তেনেকে কৰি থাকো আমাজ খাবলৈ পাও অ আনিব লাগিব গলেেইটাক থৈ দি অ
নিজৰ ঘৰত কৰিলে ধৰিলেও ভাল আৰু সাৰ নিদিয়া লু
অ উ
আকৌ এ তিহু লাগিছে জিকাও লাগিছে
আহ আমাৰ সেইকেইটা নাই খালি ভাত কেৰেলা গছ দুজোপা মান আছে লাগিছে তে
অ অ অ লৈ আনিবি বাৰু সৰহকে লাগিছে যদি আনিবে আৰু
অ লাগিছে ভাত কেৰেলা খাই খাই আমনিহে লাগি
হয় নেকি অ বেছি বেছি হ'লেও আকৌ আমনি লাগে নহয়
অ একেটা বস্তুকে খাই থাকিবলৈ ভাত কেৰেলা দি মই ভে লৈ আহিম অ
অ হ'ব সলনা সলনি কৰি লৈ যাবি
অ ৰাতিলৈ কি বনাবি এতিয়া
ৰাতিলে ৰাতিলে মাছ আৰু হেৰি বনাম ভেবেলী লতা নৰসিংহ পাত জোল মাছেষতে ৰান্ধিম
অ বঢ়িয়া বস্তু ইটোৱ
অ ভি মানে ভিনদৈ সে ভিনদৈ ভেবেলী লতা লৈ আহিছে নৰসিংহ পাত লৈ আহিছে
অ এ ভেবেলি তাৰ লগত শুকলতি এখন দি দিবি শুকলতি তাৰপিছত আৰু কব হে এই গোন্ধাবন বুলি কোৱা বস্তু এটা আছে
অ উম এই ভাঙন মাছ আনিছে ভাঙন মাছ আনিছে
অ
ভাং অ ভাঙন মাছৰ লগত বনাম তাকে আকৌ এ কিবা ভেন্দিয়া বায় ত পৰা চিঙি থোৱা আছে খাই ভাজিম
অ এ জ্বলা অকণমান নিদিবি উ জ্বলা অকণ নিদিবি এতিয়া বৰষুণৰ বতৰ
অ অ অ আমাৰ জলকীয়াও লাগিছে নহয় জলক কীয়াও কেইটামান আহিলে লৈ যাব
অ কি কি জল ৰুইছিলি
এ ফিৰিঙি জলকীয়া আৰু এইয়া হেৰি কি কলা তুলসী জলকীয়া সেয়াও ৰুইছিল নহয়
অ অ দিবি কেটামান এই দোকানৰ জলকীয়া খিনি মানে ভাল নালাগে খাই কুমলীয়া হৈ থাকোতে বি বিক্ৰী কৰে চিঙি আনি অ জ্বলাটো কম হয় মানে ঘৰৰ জ্বল
মানে আৰু অ আৰু কিছুমান জলকীয়া গোন্ধও ওলাই
অ গোন্ধ ওলায়।
অ আমাৰ সেই ঘৰৰ জলকীয়াই চলি আছে আৰু। কিনিব লগা যেনিবা।
অ এই এজোপা মানে ৰুই। ল'লে। ধুনীয়াকে খাই থাকিব পৰা যায় ভোট জলকীয়া ৰোৱা নাই।
এজোপা আছে।
অ অ। তেনেকে আচ বেছি হৈ গকে শুকুৱাই আচাৰ বনাই থৈ দিব পাৰিবি। জলকীয়া আচাৰ।
অ জলকীয়া আচাৰ বনাইছো হেৰি বনাইছো নহয় গাজ গাজ টেঙা আচাৰ বনাইছো। অ গাজ টেঙা আচাৰ বনাইছো।
অ কেনেকে অ আমৰ আচাৰ কেনেকে বনালি?
আমৰ আচাৰ সেয়া প্ৰথমে কাটি পেলাই নিমখত অকণ তিয়াই থৈ দিছো। নিমখ অকমান সৰহকে দি, তাৰপিছত সৰহকে দি স তিয়াই থৈ পেলাই তাৰপিছত লগে লগে উঠাই আকৌ হালধি অকন সানি ৰ'দত দিলোঁ আৰু। ৰ'দত দি পেলাই তেলটো বেছি দি। দিয়া নাই মানে কম পৰিমাণে দিছো মছলাখিনি অকণ ভাজি লৈ পিছি পেলাই মিক্সিত মাৰি।
অ।
এ মানে হেৰি মচলা কন অকনমান ভাজি লৈ পেলাই তাৰপিছত তেলতে তেলখিনিৰ সৈতে ঢালি দিছো আৰু ঢালি দিছো তাৰপিছত আকৌ গাজ টেঙা বনাই ভোট জলকীয়া দি।
অ গাছ টেঙাটো কি মানে ৰুকি পেলাই?
অ শষ পিহনাত পিহি ললো লৈ। পেলাই তাৰপিছত পানীটো অকণ চেপি দিলোঁ কি চপ। পানী নেছেপিলেও হয়।
অ মানে কি দুদিন মান থৈ দিব লাগে নে কি?
দি পেলাই তাত নিমখ হালধি সানি পেলাই, ত ভোট জলকীয়াও তাতে শুকোৱাই দিছো, দি পেলাই তাত। তেল গৰম কৰি পেলাই, গৰম তেল অকণমান মানে অকণমান ঠাণ্ডা হ'ব দিছোঁ আও গৰম কৰি নমাই থৈ।
আহ আহ।
তেনেকে বনাই পেলাই থৈ দিছো আৰু।
আহ খাই ভাল লাগো মই মই মাছৰ আচাৰটো বনাইছিলো
অ অ মাছ আচাৰো খাই ভাল লাগে
অ সেইটো মানে কি আৰু আাৰ অ
খাই ভালেই লাগিছে আছিলে মই আকৌ মাছৰ আচাৰটো বনাই পোৱা নাই যেনিবা
অ এই মাছৰ আটো কি আৰু সেই তেল তেল বেছিকে লাগে
অ
উ তেলটো কি অ মাছটো ধুনীয়াকে বনাব অ ডাঙৰ মাছ সৰু মাছ চব বনাব পাৰি নাত মছ বজাৰৰ পৰা আনি কুটি কৰিৈ কাটি কৰিৈ ফ্ৰাই কৰিবি ধুই কৰিৈ লৈ তেল নিমখ খানি ফ্ৰাই কৰিব তাৰিছত আকৌ ফ্ৰাই কৰাাৰ পিছত মাছো মানে সৰুকে টুকুৰা টুকু কৰি লবি ডাঙৰ মাছ
অহ অহ
ৰা কৰি পেলাই ত পপিছত হেৰি এই নহৰু লাগিব নহৰু সৰহ নালাগে নহৰুতো মানে ফু গোটাই মানে এটা অ ফু ত এটা এটা ফুল হেৰি কৰিেললে বাকলি টো গুচাে তেনেকে দিব পাৰিবি সৰহকে দিব লাগে অ তাৰপিছত পা নৰসিংহ পাত দুটামান দিব লাগে আহ গোটাই গোটাই দিব লাগে মানে গোন্ধটো ভাল নাগেে গোন্ধটো ভাল নাগে তেনেকে দকে তাৰ পিছত আহ জলকীয়া কেঁচা জলকীয়া সৰহকে দিব লাগে পাঁচফন জৰাাৰ এনেকে মছলা বিলাক মানে দিব লাগে আৰু যি যি মছলা আচাৰ দৰকাৰ হয় দিব লাগে তাৰ পিছত মাছ খিনি তেনেকে হেৰি ফ্ৰাই কৰি ল'বলৈ টুকুৰা কৰি ল'বলৈ তাৰিছত তেল খিনি সৰহকে তেল দি পেলাই তাত গোটেই মছলাখিন নি দিব লাগে অ মছলা খিনি অলপ ভাজি পেললে তাৰপিছত সেই মাছ মাছ খিনিও দি দিব লাগে
অ অ
খিনি দি কত আছে অকন নমাই দিব লাগে থা ঠাণ্ডা হোৱাৰ পিছত চিচাৰৰ বয়েমত চিচাৰ টেমা বিলাকত ভৰাই থ থৈ দিব লাগে ভিনেগাৰ অলপ দি
অ অ এই আচাৰ বিলাক সদায় মানে কি চিচা বৈয়ামত ভাল হয় প্লাছ- টিকৰ বয়ামতকে চিচা পতা অ ভাল হৈ থাকে আচাৰটো ভালো লাগে দেখি খিবলৈও ভাল লাগে। আৰু মানে বস্তুতো বেয়াও নহয় পতককে ভাল হৈ থাকে আৰু
মাছৰ আাছৰটো তেনেকে বনাই পেলাই মানে একো নহয় বেলেগ ভাজি নহ'লেও দালি অকন হ'লে দালিকনৰ লগত মাছৰ আছাৰ লৈ গলে আৰু খাই থাকিব পাৰি তেনেকে খাই
মানে অ ভাজি নহলেও কথা নাই আচাৰ অকণনে দিয়ে দালি অকন হলে অ দালি দি খাই দিব পাৰি আৰু অ অ সহকে বনালে দিবিচোন বাৰু অকমান
হ'ব দে ন উ অ